অ কলটো কাটি কল তেতিয়া অ তুমি ৰেডিঅলজিৰ কথা কৈছিলা ন তেতিয়া মোক।
অঁ কয় আছিলোঁ।
অ মানে একচলি অ মই এটা ৰেডঅ'লজিক এনে কৰিবৰ কাৰণে তুমি মানে কি অ চাইন্স বেকগ্ৰাউণ্ড হ'ব লাগিব ন?
অ অ আপোনাক চাইন্স লাগিব। পি চি বি আপোনাক লাগিবই। ফিজিকস, কেমেষ্ট্ৰি, বায়লজি এই তিনটা বস্তু আমাৰ থাক থাকিব লাগিব মানে।
আচ্ছা মানে তুমি টুৱেলভ ইলেভেন মানে ফিজিক্স, কেমেষ্টি, বায়লজি তুমি শিকিব লাগিব জানিব লাগিব। তাপিছত তুমি
অ চাবজেক্ট মানে থাকিব লাগিব। এতিয়া কিছুমানে এতিয়া আপোনাৰ অ কিছুমান এতিয়া কিছুমান এতিয়া আপোনাৰ অ মানে পি চি এম লয় মানে মেটচও লয়। তাও মেচটোৰ ললে মানে আপোনাৰ এয়া বিতেক চিতেক কৰিব পাৰিব। বি টেক, ইঞ্জিনিয়াৰিং লাইনত পঢ়িব পাৰিব আৰু।
আচ্ছা মানে তোমাৰ একচলি চায়েঞ্চ তোমাৰ দুটা ক্ষেত্ৰত গুচি যায় ন। এটা ক্ষেত্ৰত তোমাৰ গুচি যায়। কি অ উম এটা এটা লাইন গুচিছে মেজিক কেল লাইনত জা আৰু এটা ইঞ্জিনিয়াৰ লাইনত গুছি যায়। মেডিকেল লাইনত গলে তুমি ফিজিক্স, কেমেষ্টি। বায়লজি লাগিব।
অ', বায়োলজিটো মানে বহুত ইম্পৰ্টেণ্ট
আচ্ছা', বায়োলজিটো লাগিব নিজৰ দেহ নিজৰ মেইনলি আমাৰ বডিটোৰ ওপতেৰে কথা থাকে ন বায়োলজিত আৰু তোমাৰ আৰু কি বুলি? কয়', অ', মানে মানে ক'ব গ'লে তোমাৰ অ', ডক্টৰ লাইনত যাব গ'লে তুমি মেইনলি অ', বায়োলজিটো চবছে বেছি ইম্পৰ্টেণ্ট মাষ্ট ইম্পৰ্টেণ্ট সেটোত লাগিবই ন তোমাক অ কাৰণ সেইটোয়ে অ', আৰু কি বুলি কয় যিটো ই ইঞ্জিনিয়াৰ লাইনৰ কথা যে ক'লা যে তুমি মই এই মাত্ৰ তাৰ কাৰণে তোমাৰ কি, কি, মানে কি, কি, মানে ইলেভেন টুয়েলভত মানে চাবজেক্টটো লোৱাৰ ৰিকুৱাইৰ্ড হয় মানে লাগে মানে আৰু ইলিজিবল ধৰ হয় যিটো কাৰণে
মই বুজা নাই, কি কলি?
মানে কি বুলি কয়, তুমি ধৰি লোৱা ইঞ্জিনিয়াৰ লাইন যাব খুজি আছা ন? টুয়েলভ ইলেভেনৰ পিছত বি টেক কৰিব খুজি আছোঁ ন আমি, ত তাৰ কাৰণে আমি কোনটো কোনটো চাবজেক্ট ল'ব লাগ যটো কাৰণে আমি বি টেক কৰ কাৰণে ইলিজিবল হয় আৰু
অ', মানে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, মেথছটো থাকিবৈ মেথছটো পিছে মানে আপোনাৰ ফিজিক্স
আহঁ',
মানে আপোনাৰ চাইন্সত মানে চাইন্স ষ্টমত মানে ফিজিক্স কেমেষ্ট্ৰিটো কম্পালচাৰী এই দুটা চাবজেক্ট থাকে কিন্তু মানে মেথছ আৰু বায়োলজিটো অপচন থাকে যদি বায়োলজি লয় তেতিয়া আপুনি মেডিকেল পঢ়িব পাৰিব যদি মেথছ লয় তেতিয়া আপুনি ইঞ্জিনিয়াৰিং লাইন যাব পাৰিব তেনেকুৱাতে কয় ইঞ্জিনিয়াৰিং লাইনৰ কাৰণে মেথছত মানে মেথছ চাবজেক্টটো মানে দৰকাৰী এইটো লাগিব মানে হম', হেল্ল', হেল্ল', হেল্ল, '